হেল্ল'। তোমাৰ নেটৱৰ্কটো ইমান প্ৰব্লেম, মই শুনি আছো তোমাৰ মাত তুমিহে মোৰ মাতটো শুনা নাই।
অহ হয় নেকি, মইয়ো মই তোমাৰ মাততো একেবাৰে শুনা নাই।
মই মাতিয়ে আছো হেল্ল' হেল্ল' বা মাতিয়ে আছো তুমি- কাটিয়ে দিলা।
মই তোমাৰ মাততো শুনাই নাছিলো, মই বোলো কাটায়ে গৈছে নে কি বা নে। মানে কালি কৰোতে।
হুম হুম।
কালি কৰোতে কি হৈছে?
অহ মোক ক ফোন কৰিছিলা তুমি কালি, মই গমেই নাপাওঁ।
অঁ, এই শুনা মানে- কি ৰিং কৰি থাকে কিন্তু মোৰ তাত নেদেখায়।
অঁ, কেতিয়াবা হয় নেটৱৰ্ক ইছুৰ কাৰণে মবাইলত ফোন মাৰিলেও কেতিয়াবা নাপায়। মোৰো আজি তুমি বোলো কিয় কাটিলা মই শুনি আছো হেল্ল-হেল্ল কৈ আছোঁ। কাটি দিছা তুমি কি যে হ'ব। কি কৰিছা এতিয়া?
উমঁ।
কি কৰিছে এতিয়া? কিবা বনালে নে বা। হেল্ল'।
অঁ শুনি আছো দিয়া, তুমি কিবা বনালা?
নাই এই ভাত আৰু ভাজি।
হয়, কি কাৰণে আছিলে
কি কলা?
তুমি কোন জেগাত ফুৰিব গৈছিলা নো?
মই, মই-
হয় কিনে কেনেকৈ লাগিল নু। পঢ়ি আছা। শুনি আছা! হেল্ল' তুমি অঁ তুমি যে দাৰ্জিলিং গৈছিলা! কেনেকে কৰিছা, কিহত গৈছা, কিমান খৰচ পৰিছে মোক কোৱাচোন!